হেল্ল'? হেল্ল'? অ'!
কি কৰি আছা? মইয়ো
অ'!
বাকী ভাত পানী খালা? ভালে, ভালে। তোমাৰ?
ভালেই মোৰো। তুমি ভাত খালা? খালোঁ মই। অ'! কোৱা বা কি কি কৰি আছানোঁ?
বাকী এনেই বিচনাতে পৰি আছিলোঁ। তুমি?
অ'! একেই মইয়ো বিচনাতে আছোঁ আৰু বহি। উম, বাকী কি কৰা তুমি?
বাকী মই, এতিয়া পঢ়ি আছোঁ। তুমি?
ময়ো পঢ়ি আছোঁ। এইবাৰ উম কি পঢ়িহি আছা তুমি উম।
মই তোমাৰ বি এ পঢ়ি আছোঁ।
অঁ বি এ ফাৰ্ষ্ট চেমিষ্টাৰ।
পাৰ্চ ত।
আহ ঠিকে আছে। বাকী একো নকৰা তুমি এতিয়া মানে এনেই ঘৰত।
অ এনেই এতিয়া ঘৰতে আছোঁ বাৰু তো একো কৰা নাই।
উম ফুৰিব নোযোৱা গৰম বন্ধত?
গৰম বন্ধ তাকে যাব লাগিব ফুৰিব।
অ মানে আমাৰ লগৰ খিনি মানে শ্বিলঙত যোৱাৰ কথা ভাবিছে আৰু, তুমি যোৱা নেকি আৰু।
পাৰি যাব।
অ মানে তোমাৰ লগৰ যায় যদি ক'ব পাৰিবা আমাৰ এইফালৰ পৰা পাঁচজনী মান যাব।
মই কম দিয়া মই লগৰখিনি সুধি চাম।
অ'।
একেলগে গ'লে ভাল লাগিব ন।
অ মানে গ্ৰুপ পাতি গ'লে অলপ মানে ভাল লাগিব আৰু তেতিয়া
তাকে হেৰি যিয়ে গৰম পেলাইছে বাপৰে।
উম মানে থাকিব নোৱাৰা হৈ গৈছোঁ আৰু।
অ শ্বিলং তিলং সেইফালে তেনেকুৱা জেগাত গ'লে বাৰু ভালে লাগিব।
অ অলপ ঠাণ্ডা হেৰি হব।
ঠাণ্ডা অ অ। বাকী ঘৰ ভালে।
উম ভালে মোৰ তোমাৰ মাহঁতৰ?
মাহতৰ ভালেই।
অ আৰু কিবা ভাবা নাই? ত মানে তোমাৰ লগৰ খিনি ক'বাত যোৱা কথা।
অ সিহঁতে কৈ আছে মানে ক'তো তেনেকে মানে হেৰি হোৱাই নাই জেগা আমি চিলেক্ কৰিব পৰা নাই ক'ত যাম।
আহ
উলিয়াই আছে তেনো প্লেন বিলাক কত গ'লে ভাল হ'ব ক'ত মান ঠাণ্ডা পাম আৰু ধৰি লওক,
উম।
চি গৰম বা তাৰপিছও লোৱা। বিলাক শ্বিলঙ তিশ্বিলঙআমিও ভাবি আছিলো শ্বিলঙৰ কথাটো কিন্তু।
আহ'।
আমি অৰুণাচল কথাও ভাবিছিলোঁ। অৰুণাচলত আকৌ এফালে পানী বাঢ়িছে যে হাই কাৰণে কেনচেল তাৰ পাছত শ্বিলঙ বা এইফালে গুৱাহাটী সুৱাহতি সাইটে। যে আমাৰ এনেকে মান ভাবি থৈদিছিলো।
এনেকে গ'লে মানে অলপ ভাল আৰু হম।
ভালে হ'ল বোলো তোমালোকেও প্লেনটো কৰিলা।
অঁ। তুমি খবৰ দিবা আমি মানে যেতিয়া যাওঁ ক'ম আৰু তোমাক, উম আকৌ এইবিলাকে পইচা অলপ মিলাব লাগিব আৰু একেলগে গলে অলপমান ভাড়া, চাও কমি যাব।
কমি যাব অ'।
উম।
কিমান মানকে এনে তুলিছা
এনেই মানে এতিয়ালৈকে হেৰি কৰা নাই বাৰু মানে আমি প্ৰথমটো লগৰ খিনি সুধি লৈছো টো মানে কোনে কোনে যাব আকৌ কিছুমানৰ অসুবিধা হয় নহয় ইমান দূৰতো যাবলৈ
তাকে তাকে
আকে অকণমান বাজেট চাব লাগিব আৰু কিমান কি হয় ক'ত ক'ত ফুৰিব যাব লাগিব তাৰ পিছতে মানে ভাবিছো আৰু কিমান তুলো
তাকে অ চব আকৌ মিলাই মেলি চাই ল'ব লাগিব ন
আকৌ এইফালে তোমাৰ ফালেতো অলপ মানে যদি তোমালোকে যোৱা তেতিয়া আকৌ মিলাই চাব লাগিব এইফিলাকে অ আৰু এইফালেত শ্বিলঙৰ ফালে টো বহুত জেগাই আছে নেকে ফুৰিবলৈ। তাৰিছত এতিয়া উম আকৌ এদিনতেতো আহিব নোৱাৰো আমি থাকিবও লাগিব এসপ
থাকিব লাগিব আহ
উম কেনে মানে চাই চাই ল তুমি মানে কবা আৰু তোমাক লবা কি হেৰি হয়
অ মই কম দিয়া সিহঁতক সুধি মেলি কি কৰে
অঁ
লগৰ বোৰে এনেও মানে চব সোমাই সোমাই ঘৰৰ ভিতৰত বৰ হৈ গৈছে যে যাম বুলিয়ে কব ন বাৰু দে
অ আকৌ এতিয়া ইমান গৰম দিন
গৰম দিন তাকেই
উম আজিকালি ফেনত তলত থাকিও মানে ইমান হেৰি নাই আৰু গৰম হাতে উম
সেনেও কামেই নিদিয়ে
অ
যিটোহে গৰম পেলাইছে বাপৰে
আৰু এবাৰ খেতিও ভাল নহব চাগে মানে পানীয়ে নাই হেৰি পথাৰত
অ পথাৰত পানীয়ে নাই
তোমালোকৰ কৰা নাই খেতি অ ঠিকে আছে নেকি?
উম
উম
এ ন ইমান ৰ'দত একেবাৰে
উম পুৰা দিনটো উম সনেকে অ স আজিকালি ইমান গৰমত বেছি গৰম যদি হেৰি কৰি থাকা তেতিয়াও বেমাৰ উঠি যায় একেবাৰে
অ বেমাৰ হৈ যায় অ
উম সকাৰণে মানে
এতিয়া নৰুলও নহয় আৰু
অ নৰলেও নহব
উম এতিয়া যদি দুবাৰ তিনি তিনিদিন মান বৰষুণ দি দিয়াতেন ভালে আছিলে অলপ হেৰি হ'বলৈ হয়
অ বৰষুণতটো দিব লাগিছিলে কালি সেয়াহে ৰাতি বৰষুণ দি পেলাই
এনেই অলপমান পেলালে আৰু উম
আকৌ সে ৰাতিপুৱা ৰ'দ
অ মানে ৰ'দটোৱে বেছি হৈছে আৰু
ৰ'দটোৱে বেছি হৈছে অ' এই তিনি চাৰি দিন মান একে লগতে বৰষুণ দিলেহে অলপমান চাগে ভাল লাগিব।
উম।
নহলে যি বা মানুহ মৰি থাকিব দেখোন এডাল এনেকুৱা ৰদ দিলে।
উম এইফানে গুৱাহাটী চাইডে মানে বৰষুণ দিয়ে আছে। দি আছে বোলে আৰু
ভালেই।
অ তাত বোলে বতাহ বৰষুণ এনেকে দিয়ে থাকে ৰাতিয়ে।
ৰাতি অ
আমাৰ এইফালেকে মানে নায়ে অলপ অলপো নাই।
আমাৰ এইফালে অলপো নাই অ
উম বাকী তুমি কি কিবা মানে বিজনেচ কৰা এনেকে ভবা নাই আৰু
অ তেনেকে তেনেকে মানে ভাবিছো কৰিম বুলি।
অ কি ভাবিছা মোক?
এনেকে কাপোৰৰ দোকান এখনহে ভাবিছো?
অ মানে তুমি চিলাব হোম।
চিলোৱা নহয় মানে তোমাৰ চৰি এনেকুৱা চাদৰ মেখেলাৰ বুটিক চুটিক তেনেকুৱা এটাহে মানে ভাবি আছো।
অ এনেকে হলে বাৰু ভালেই
উম
উম
তেনেকুৱা তাৰ মানে ভাবি আছো। কিমান দূৰ এতিয়া হেৰি হয় গৈ আৰু
অ নহলে টো মানে পইচা নাই যদি ইনভেষ্ট কৰি ল'বা অলপ মানে এইফালৰ পৰা এনে কলে অলপ হেৰি হ'ব আৰু তোমাৰ
আহ আহ
উম
তুমি কিবা কৰি আছানে?
মই ময়ো কাপোৰৰ কাপোৰ চিলাই থাকো মানে ভাবিছো আৰু এখন দোকান সোধো খোলো মেইন ৰোডত।
আহ ভালেই কৰি চিন্তা কৰিছা বাৰু দে
মানে কাপোৰ চিলোৱা ডিজাইন দিয়া এই যে এইবোৰ কৰো আৰু উম এনে আ মানে গাঁৱত চলাই থাকো যে বেছি মানে লাভ নহয় আৰু গাঁৱত এতিয়াতো হোৱাই নাই আৰু
অ এই অলপমান বাহিৰতে ওলাই আহিবা।
অ আৰু এতিয়া বাৰিষা দিন না এতিয়া কাপোৰ চাপোৰ কোনো নিকিনে চব খেতিতে লাগে। ত ইমান মানে ভাল নহয় আৰু গাঁৱত।
গাঁৱত ভাল নহয় অ।
উম অলপ যদি এনেকে টাউনীয়া জেগাত এনেকে খুলিলে মানে অলপ ভাল আৰু
উম উম তেনেকুৱা জেগাবিলাকত পাই গলে মানে অলপমান ন। বহুত তোমাৰ কাষ্টমাৰ আহিব।
উম
হয়।
হা
তাকে পঢ়া তোমাৰ পঢ়া শুনা।
মোৰ এইবাৰ বি এড নাম লিখাইছো আৰু
অ কোন লিখাইছা তুমি
মই তোমাৰ ইয়াতলৈকে ৰঙাপাৰা ফালে
অ অ
উম তোমাৰ
মোৰ তেজপুৰতে
অ তেজপুৰ
তেজপুৰ
অ ঠিকে আছে পিছে তুমি কি খাই ভাল পানো
মোৰ খোৱা তোমাৰ ভালতো লাগে চিকেন। তোৰ ভাল লাগে।
আহ আৰু
বাকী এইটোতো গ অ শুনিছো এইটোতো গৰমত দালি ভাতেটো বেছি ভাল আৰু তোমাৰ নেমু অ। মবা
উম মোৰ এনেই এই দালি ভাতে ভাল লাগে বাৰু দেবোৰ লগত কিন্তু মানে খোজকাঢ় কা এনেকা খাব বহুত ভাল লাগে আৰু
অ মোৰ আকৌ ম'ম'টো
অ মমো ভালে লাগে আমাৰ ফকে দোকান এখন আছে বাৰু
আহ
উম বাকী এনে কম্পিউটাৰ ক্লাছ এ যে নকৰা
নাই কম্পিউটাৰ নাম হেৰি কৰিছো বাৰু তে
কৰিছা
কৰিছো কৰিছো
অ ভালে আছে অলপ যদি কম্পিউটাৰ শিকি ললে মানে আৰু
অ আ সেইটোৱে আগষ্টৰ পৰা মানে ষ্টাৰ্ট হ'ব আৰু
অ আমাৰো স্কুলত মানে আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব ব এপ্লাই
অহ
উম ফৰ্ম ফিলআপ হ'ব তাৰ পিছত ক্লাছ হ'ব আৰু আগষ্টৰ পৰা
তাকে তোমালোকৰ ফৰ্ম ফ্লাপ্ হোৱাই নাই নিকি
নাই মানে হেৰি আগষ্টৰ পৰা হ'ব আৰু
অ
মানে এনে বি এৰ হলে ফৰ্ম ফিলপ মানে হেৰি কম্পিউটাৰ ক্লাছৰ আগষ্টৰ পৰাহে হয় ফৰ্ম ফিলআপ আকৌ এতিয়া স্কুল বন্ধ দিছে মানে কলেজ
কলেজ বন্ধ দিছে তাকে
এতিয়া আগষ্টৰ পৰা খুলিলেহে আৰু হ'ব
উম আগষ্টৰ পৰাই চব খোলা দিব বাৰুতো
তোমালোকৰ চাগে হেৰি কলেজতো চাগে হেৰি আছে কম্পিউটাৰ ক্লাছ কৰে নাই তুমি মানে বেলেগকে
মই বেলেককেহে ল'ম লগৰ দুজনীমান আৰু মই
অ ঠিকে আছে দিয়া নহলে তোমাক অহ অহ দিয়া হ'ব দিয়া বাই
অ অ বাই বাই